হেল্ল
হেল্ল'
অ কোৱা। শুনিছা নাই? অ', মই এনে আছোঁ, তুমি?
ময়ো এনেই আছোঁ।
ভাত খালা?
ভাত বনাই আছিলোঁ, নাই ভাত বনাই থোৱা আছে। খোৱাহে নাই। ভাত বনাই থোৱা আছে।
অহ, অহ, মই খাই মেলি ল'লো এ আৰু। উম, খালোঁ।
আচ্ছা আচ্ছা আৰু দিনটোত কি কি কৰিলা
দিনটো এ কলেজ আছিলে কলেজলৈ গলো
অ অ আমাৰ এই আলহী দাদা এজন আহিছে আজি ভাত খাবলে
অ কৰ হয়
তাৰ এই জিতুলডা
আহ
উ তাৰ কাৰণে মানে আজি অলপ হেৰিছিল স্পেচিয়েলকে দালি ভাজি তাৰপিছত লোকেল মুৰ্গী তাৰপিছত আকৌ মাছ ভজা হৈছে
উম তুমি এ বনালানে
অ মই আৰু মাহীয়ে মিলি বনালো
উম
উম
আম কাৰণে আজি হোষ্টেলৰ মেকুৰী কিতাপ পোৱা নাই
মেকুৰীকেইটা পোৱা নাই
অ তাৰমানে আমাৰ হোষ্টেলৰ অ মেকুৰী এজনী আছিলে তাৰপিছত অ ছা হেৰি মেকুৰী পুৱালি তিনিটা জন্ম দিছ ছিলে। অলপ দিনৰ আগত, তা তাৰপিছত আমাৰ লগ কৰিপিনে আকৌ এটাক ঘৰলৈ লৈ গ'ল। আৰু দুটা আছ টিলে আমাৰ হোষ্টেলতে চবেই ভাত চাত খাবলৈ দিয়া হয় তেনেকেই ৰাখি আছিলে। এতিয়া কালিৰ পৰা মেকুৰী পোৱালী কেইটা নাইকিয়া হল নহয় মাকে ইমান কানী কানি বিচাৰি আছে হ
উ তাকে বেয়া লাগে ন জীৱ জন্তু বিলাকৰ লগতে তেনে কলে
অ সিকে আমাৰ এই জুনিয়ৰ খিনিৰ ৰুমতে থাকিছিলে
উম তাক তোমাৰ কুকুৰ বেছি ভাল লাগে নে মেকুৰী ও
মোৰ কুকুৰ বেছি ভাল লাগে তোমাৰ
উম লয়েল থাকে ন
উম সেইটো তোমাৰ কণ ব ভাল লাগে
মোৰ মানে ষ্টীট বিলাক ভাল লাগে বাৰু দেই ঘৰত পো়হা বিলাক খু মৰম লাগে যদিও মানে কি জানা মই মানে এই ষ্ট্ৰীট হৈ থাকিলে ভাল লাগে মানে আকৌ ঘৰত আনি বেলেগকে পঢ়ি মেলি এজনক বেছি ভাল ট্ৰিটমেন্ট আৰু বাকী খিনি তেনেকে ঘূৰি ফুৰিব ভাল নালাগে জানো তেনেকে
উম কিন্তু মানে এ এজনক আনি মেলি তাকো অলপ ভাল এটা খেলি দিয়া হয় অ
উম মোৰ মানে এনেকে লগত ৰাখিব পৰাকে মোৰ ইমান খিনি কমফৰ্টেবল নহয় বাৰু মই মানে জীৱ জন্তুৰ লগত ভাল পাওঁ বহুত ভাল পাওঁ এতিয়া বাহিৰত দেখিলে ধৰা খাবলে বস্তু দিওঁ ঘৰত থকা বস্তু বিলাকো পেকিং কৰি লৈ গৈ দি থৈ আহনগে কিন্তু মানে ঘৰত একে পুহিব পৰাকে মানে ইমান খিনি কমফৰ্টেবল নহয় মানে মই
অ
উম তোমালোকৰ ঘৰত পোহছ নেকি
নাই আমাৰ ঘৰত নুপোহে
হে
নাই আমাৰ ঘৰত নুপোহে
অ
মানে মোৰ লগৰ এজনী আছে সিহঁতৰ ঘৰত পোহে বহুত ভাল পায় সিহতি জীৱ জন্তু
অ আচ্ছা আৰু
তুমি আৰু কি কি ভাল পোৱা আহ ময়ও ভাল পাও অ ময়ও ভাল পাওঁ
অ অ
তুমি আৰু কি কি ভাল পোৱা?
মই চৰাইবিলাক ভাল লাগে মোৰ।
উম।
মই মানে অ' এনে ভাল লাগে জীৱ জন্তু এ - বিলাক চবেই ভাল লাগে, মানে ধৰা গৰু, ছাগলী, কুকুৰ, মেকুৰী, হাঁহ এইবিলাক মানে এনেই নৰ্মেলি চব ভালেই লাগে মানে। পোহা জীৱ জন্তু বিলাক। কিন্তু মানে মোৰ বেছিকে চৰাইবিলাক ভাল লাগে।
উম, থাকেই তেনেকুৱা।
উম, চৰাই এনে চবতকে বেছি কি ভাল লাগে কোৱাচোন?
ভাটৌ চৰাই।
উম, মোৰো ফেভৰেট ভাটৌ চৰাই। এ আমাৰ যে গাঁৱত যে পাই যে মইনা চৰাই বুলি কয় যে
অঁ।
সেইটোও ফেভৰেট কিন্তু মোৰ চবতকে বেছি ভাল লাগা বুলি ক'বলে গ'লে কুলি।
টো বৰ ভাল লাগে।
অ' মাততো বহুত ধুনীয়া মানে চৰাই - চৰাই খিনিকতো ধৰিব নোৱাৰি ন' ওচৰত নাথাকে সেঁহেতি ওপৰতে উৰি থাকে, সেইকাৰণে সিহতে দেখিব কেনেকুৱা সেইটো মেটাৰ নকৰে মানে। সেইকাৰণে কুলিক ভাল লাগে কাৰণ বহাগ অহাৰ বাতৰিটো সিয়ে দিয়ে ন।
অ' সেইটোৱে।
মোৰ বহাগ বিহুক বহুত ভাল লাগে মানে কপৌ ফুলৰ পৰা ধৰি লৈ পেলাই কিমান কি কি ন!
উম।
সেইকাৰণে মানে টাইমিং বিলাকো চাই থাকিবা তুমি মাজে মাজে
অঁ।
মানে ব'হাগ বিহু অহা টাইম এ - টাইম খিনিত মানে গোটেই ফুলৰ - ফুলেৰে গোটেই ঘৰ মানে ঘৰখন আমোল মোলাই থাকে ন' তগৰৰ পৰা ধৰি লৈ পেলাই। কপৌ
কি হ'ল?
এ - এনেই বহা‌ - অ- বহাগলে আৰু চাগে পাঁচ, ছমাহ মান আছে ন?
আৰু এপ্ৰিলতহে আহে।
উম, গৈছেহে।
সেইটোৱে।
বছৰে আছে বুলি ক'ব পাৰি।
অঁ।
বছৰতকে দুমাহ মান কম।
উম।
উম। এতিয়া তটো কাতি বিহু আহি আছে।
অ' সেইটো।
আহি আছে মানে তথাপিতো বহুত দিন আছে ধৰা, হেৰি কি আছিল এইটো আহে ন অক্টোবৰ মানত এনেকুৱা টাইমতহে কাতি বিহু আহে।
উম।
উম উ আৰু কোৱা
বাকী ঘৰত ভাল
ঘৰত উম মাহঁতৰ ভালে মাহত আহিম বুলি কৈছিলে অহা টো নহ'লেই
উম মোৰ জানানে চাৰদিয়া লগত যে চাইদিয়াখন আছে জেগাডোখৰ নামটো পাহৰিলো তা পৰিভ্ৰমী চৰাই আহে কোনোবা এটা মাহত সেই তালেহে যাবলে ভাল আছিলে সেইচব মানুহে চাব লে যায়
অ ময়ো শুনিছো দীপৰ বিল নেকি বাৰু
দীপৰ বিল ইয়াতহে আছে কাৰ্বি আং লঙত
অ অ চৰি চৰি মই মানে পতককে কাৰ্বি মই মানে কিবা এটা ভাবি আছিলো সেইকাৰণে মানে অ আমাৰ দীপৰ বিলতো আহে সেই কাৰণে মানে মই কাৰ্বি আংলংতো নু শুনি মানে পতককে দীপৰ বিলৰ কথাই মনলে আহিলে
অ কাৰ্বি আং লঙতো এখন আছে তাত বহুত বেছি আহে
উম তাকে
বহুত মানুহো সেই কাৰ্বি আংলঙত চৰাই চাবলেকে যায় সেইটো ন নৰ্থ কাৰ্বি আং লঙত পৰে নেকি
অ
এনে আমাৰ লগৰ কেইজনী মান আছে সেতি ইফালে থাকে থাকে
বৰ ভাল লাগে মানে গুৱাহাটীৰ ধৰা দী বৰ বিল আকৌ এখন বিল আছে খামৰেঙা বিল
অ খানা গালি উমহ প্ৰায় চুমৰি গাঁৱত আছে
গৈছা নেকি
কলেজৰ পৰা এই
এই চন্দ্ৰপুৰতহে আছে খামৰেঙা বিল চন্দ্ৰ পুৰ মৰিগাঁও ফালে জানো
খামেঙা বিললে আমি গৈছো
এই চন্দ্ৰপুৰ মৰিগাঁও ফালে নেকি
অ টো
মই ইমান ভালকে নাজানো মানে গুৱাহাটীৰ পৰা অলপ দূৰ হয় বুলি জানো কিন্তু মানে অ', ডাইৰেক্ট
তাৰ মানে ডাইৰেক্ট, ডাইৰেক্ট মৰি গাওঁ পাবগে নালাগে আৰু এনে সেইফালে অ'। অ'। আমি এইবাৰ আমাৰ পিকনিক ভালোগে নছিলে এনেই ভালেই। ভালেই দেখিবলে।
অ', মই মানে খামৰেঙা বিল খনৰ কথা কিয়
বেছিকে বেছিকে হেৰি বহু পুৰি গছ আছে গটি
উম, হয় খামৰেঙা বিলৰ কথা মানে জনাৰ জনাৰ কাৰণ আছে বাৰু কাৰণ হেৰি
কি?
খামৰেঙা বিলৰ কথা জনা বোলো কাৰণ আছে কাৰণ হেৰি যে কি আছিলে এটো মোৰ মানে ফ্ৰেণ্ড এজনৰ ফ্ৰেণ্ড মানে মোতকে ডাঙৰ হ'ব বাৰু দাদা এজনৰ মানে তাতে ৰিজৰ্ট এখন আছে।
অ'।
উম। ম মানে কয় মাজে মাজে। গ'লে কেতিয়াবা তাত সোমাব
উম।
উম।
তান মানে গ'লে গোটেই বগৰী বাগান নিচিনা লাগে দেখিবলৈ।
অ'।
আৰু আমি বগৰী লগা টাইমতে গৈছিলোঁ। পুৰা বগৰী লাগি থাকে আমাৰ চবে ল'ৰাই
এনে, এনে, এনে হৈছে নে তুমি? চাইচা?
কি? অ' নাই হোৱা অকমান আছে। ব' আৰু
অ', অ', মানে তাত বগৰী গছ খিনিতো এতিয়া নালাগে ন'।
অ', সেইটোৱে।
এতিয়া হৈ গ'ল চাগে ন'?
অ', হয়।
উম তাকে মানে তোমালোকৰ ভাত হ'ল।
অ ভাত হল।
আচ্ছা আচ্ছা চাই আহি লাগে
উম সেই
ঠিকে আছে মই মানে মাহীও মাতি আছে।
অ হব।
উম উম যাওহ
উম।